অ শুনিছা শুনিছো কি কৰি আছা আহ ময়ো এই বাহিৰতে বহি আছো ইমান গৰম দিছে কাৰণে বোলো ভাবিছো বাহিৰতে অলপমান বহো
অ আমাৰ বাৰু আজি ইমান গৰম নাই
অ অ
বতৰটো অকনমান মানে
মানে বতৰটো বৰষুণ পৰিছিলে আকৌ বৰষুণ পৰিব নেকি সেইকাৰণে মানে অলপমান গৰম ধৰিছে
আহ
উম
হ পিছে কালি বাঙা মেলা চাবলৈ গলা নে ন
বাঙিয় মেলা কালিয় মই নগলো দিয়া ইমান ধূলি ৰাস্তাটো তাৰপিছতে মই হেৰি কি বুলি কয় বাট মাজনী ঘৰত গৈছে তাৰ পৰা আহিয়ে মামাহঁতৰ ঘৰত মাতিলে লেচু আনিবলৈ সেই মামাহঁতৰ ঘৰলৈ গলো আহি পোৱা দেৰিয়ে হ'ল মেলা চাব যাবই নোৱাৰিলো মানে ইমান মানুহৰ ভিৰ সেইকাৰণে ভাবিলোও নাযাওৱে আৰু এতিয়া ভিৰত গৈ এন্ধাৰো হ'ল আহি পোৱালৈ
অ অ মই বাৰু গ'লো ৰবা এই ময়ো গ'লো ৰবা যোৱাৰ কথা নাছিল ছিলে এই মানে ভাগিন এতা আছে মানে তাৰ পিছত সি মানে যাবলৈ ইচ্ছা কৰি আছিলে মাক হত নাযায় দেউতাক নাই দেউতাক গ'ল তোমাৰ ম মানে মাকৰ ঘৰলৈ মানে দেউতাকৰ মাকৰ ঘৰলৈ আৰু তাৰপিছত বেয়া লাগিছে অ সৰু ল'ৰা ছোৱালী যাবলৈ ইচ্ছা কৰে মেলা চেলা লৈ সেইকাৰণে আৰু কি আৰু তাকে লৈ পেলাই মানে গ'লো আৰু চাই আহিলোগৈ অকনমান যিমান ভিৰ আৰু কি চাবা আৰু এই মানুহ বহুত কি চাবা ইমান ভিৰত পাইছে অ মা চব লাগে তাক মেলাত গৈ তাক কি কি নালাগে মানে কাপোৰ আগতে আমি সৰু থাকোতে কাপোৰ চাপোৰ ওলোৱা নাছিলে আজিকালি তো চব ওলাই ন? কাপোৰ দেখিছে কাপোৰ লাগে আচাৰ দেখিছে আচাৰ লাগে মাকলৈ ক্লাচাৰ লাগে তাৰপিছতে আকৌ এইটো তোমাৰ হেৰি দূৰবীক্ষণ যন্ত্ৰ যে সেইটো লাগে সৰু মোবাইল লাগে উ বেলুন লাগে চিপছ লাগে মুঠতে যেইখন দোকানত যি দেখিছে চব লাগে তাক
অ মাকলেও মানে নিব আহ এ মেলা বুলি প্ৰগ্ৰাম চগ্ৰাম হৈছে নে?
উম হৈ আছে আজি ৰাতিপুৱা একদম চাৰে ৰাতিপুৱা মানে কালি ৰাতিপৰা হৈ আছে ছাৰে আমাৰ ঘৰৰ ওচৰ এক কে আমাৰ ঘৰৰ লগতে এখন হৈছে তাতে তোমাৰ চাৰে তিনটালৈকে প্ৰগ্ৰাম হৈছে দুপৰীয়া
অ এনেও সেই প্ৰগ্ৰাম বিলাক হৈয়ে থাকে কিন্তু এবাৰ বেছি দেৰি ল হৈছে অইন বাৰো হয় অইন বাৰু সেই ধৰিলা দু সাতটামান বাজে এবাৰ বেছি দেৰি হৈছে কিন্তু মোৰ মতে মানে প্ৰগ্ৰাম বিলাক অ ৰাতি ইনেও ডেইলে হয় যেতিয়া ৰাতি পাতা সলনি সোনকালত ৰাতিপুৱা পৰাও ষ্টাৰ্ট কৰিব পাৰে এনেও ৰাতিপুৱাহে আহে বিহু পাৰ্টি বিলাক ত ৰাতিপুৱা পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু তাতে মানে জাৰজ
মানে মেইন কেছটো কি ইয়াতে এতিয়া আমাৰ আমাৰ মেইন অ জাৰজ বিলাক বহি থাকে অসমৰ জাতীয় উৎসৱেই হৈছে বিহু বিহু বুলি ক'লে আৰু এইটো বহাগৰ ছিজনত সেই টো আৰু
ন মানুহবোৰৰ কষ্ট হয় মানে বহি থাকা মানুহ বিলাকৰো ধৰি লোৱা চুৱা বিলাকে চাইছে এলাহ লাগিছে গুচি আহিছে কিন্তু তাত যিখিনি দায়িত্বত আছে ন থাকিব দিনটো লাগিবই সেইকাৰণে মানে ধৰিল ওক দিনটোত তে পাতিব পাৰে এনেও দিনতে হৈ থাকে প্ৰগ্ৰাম বিলাক ৰাতি নাহেই ৰাতি বহুত কম আহে প্ৰগ্ৰাম
অ কম আহে বাৰু মানে সিহঁতেও ধৰি লোৱা তোমাৰ মাৰি মাৰি আহে ন বহুত ঠাইত এতিয়াতো আমি জানাই ন অসমৰ তোমাৰ জাতীয় উৎসৱ বিহু এতিয়া বিহু বুলিলে আমাৰ এতিয়া বহাগৰ পৰা তোমাৰ জেঠলৈকে কমপ্লিট বিহু চলিয়ে থাকে
এতিয়া এতিয়াতো জেঠ উম নহয় মানে বিহু সময়ত স্পেচিয়েলি মানে বিহুতটো আৰু মেলাতো আৰু তোমাৰ টো আমাৰ আমাৰ ডিষ্ট্ৰিক্টৰ এইটো তোমাৰ এটা মানে কি ক'ম আৰু এটা গৌৰৱ অ গৌৰৱ এতিয়া কথা বুলি ক'ব
উম কিন্তু মানে ধৰি লোৱা গৌৰৱ কৰিবলগীয়া কথা হলেও মানে অ এনেকুৱা এটা হেৰি হৈছে আমাৰ ইয়াত মানে চবৰে চবৰে ভিতৰত মানে আমাৰ ডিষ্ট্ৰিকত মানে প্ৰগ্ৰাম বিলাক বেছি বহুত বেছি মানে প্ৰতিটো দিনতেই ক'ৰবাত নহয় কৰবাত কিবা নহয় কিবা এটা প্ৰগ্ৰাম থাকে
চবতে থাকে চব
কিয় থাকে নহয় আমাৰ ডিষ্ট্ৰিকত মানে অ নহয় নহয় মই বুলি কোৱা নাই মানে বাহিৰা মানুহে কৈছে ধৰি লও বাহিৰা মানুহে কোৱা কথা
মানে তোমাৰ বেছি হোৱাৰ বেছি হোৱাৰ অ ৰিজন আছে কাৰণ কাৰণতটো হৈছে কি মানে চোৱা এতিয়া মেলা হৈ থাকে তোমাৰ বহাগৰ এক তাৰিখৰ পৰা তোমাৰ লাষ্ট মেলাটো চাগে জেঠৰ অ পোন্ধৰ তাৰিখ মানলৈ হয়গৈ নেকি কি চাগে নহয় জেঠৰ নহয় নহয় জেঠৰ একদম লাজ সিফালে হয় চাগে এতিয়াতো আজি জেঠৰ ন দহ তাৰিখ হ'লে সেই চোৱা তোমাৰ তামা দুটা মাহ তোমাৰ মেলা হয় আৰু মেলা হোৱাৰ প্ৰতি প্ৰতিখন গাঁৱতে কিবা এটা নহয় কিবাটা প্ৰগ্ৰেম পাতে কণ্টিনুৱচ হৈ আছে তাৰো তোমাৰ ইমান বিলাক গাওঁ আছে কৰ'বাত কৰ'বাত তো একেই দিনাখনে কেইবাটাও মেলা পৰি যায় ন আমিহে নাজানো এতিয়া বহুত জোগাত কিজানি আজি কেইবাখনো মেলা আছে আমি কিমান নাজানো
অ নহয় এটা চাইডৰ পৰা চাবলৈ গ'লে, এটা চাইড পা চাবলৈ গ'লে ভালো বেয়াও আৰু ধৰি আৰু কিন্তু এটা বস্তু বেয়া আমাৰ ইয়াত ডিষ্ট্ৰিকত মানে এই বাহিৰা ক্ষেত্ৰত ইমান মানুহবিলাক মানে হে সোমাই পৰিছে আমাৰ ডিষ্ট্ৰিকত এটা কথা জানানে আমাৰ ডিষ্ট্ৰিক্টতে হা মানে চবতকে কম কিতাপ পঢ়া মানুহ
চবতকে কম হয়, কিন্তু চাবলৈ গ'লে মানুহ সোমাই পৰিছে হয়, কিন্তু তাৰ বাহিৰে বহুত মানুহ এনেকুৱাও আছে যোনে নেকি না প্ৰগ্ৰামত আছে, না বাহিৰাত আছে, না কিতাপত আছে, যেনে- ফৰ এক্জাম্পল মই নিজৰ কথাই ক'ব পায়োং বাও
উম
মইয়ে মোৰ একো মানে এক্সট্ৰা এক্টিভিটিও নাই কিতাপো নাই একো নাই চব তেনেকুৱা বহুত মানুহ আছে, মই নিজে দেখিছো মানে কি জানা একচোৱেলি তাৰ মানে পৰিবেশ বুলি কয় ন মানুহে
উম
মানুহে শিকে এতিয়া, এতিয়া তুমি চাবা নলবাৰী চাইডৰ মানুহ বিলাক চাবা বহুত ইডুকেডেত হয় নলবাৰী হওক মংগলদৈ হওক এইটো চাইদৰ মানুহ বিলাক, মানে সিহঁতৰ মানে চব, মানে এনেকুৱা সিহঁতৰ মানে চবৰে এটাই মানে মটিভ যে পঢ়িব লাগে কিবা এটা ভাল জব কৰিব লাগে টো মানে সিহঁতৰ এটা সেনেকুৱা
সিহঁতৰ তেনেকুৱা আও, আৰু আপাৰ আচামৰ ফালে চাবাচোন উম ছিংগাৰ বিলাক হওক কিবা কিবি ডান্স ছাৰ আপাৰ আামত হাইছ আছে
মানে অ আপাৰ আসামত তোমাৰ সেইবিলাক, কালচাৰেল বিলাক, আৰু আমাৰ মিডিল আসামত একো নাই মানে এফালেও নাই আৰু কালচাৰেলতো নাই মানে তোমাৰ পঢ়া শুনাৰ ফালেও নাই মানে আৰু একো নাই আছে, অ আছে, নাই বুলিও কব নোৱাৰো নাই বুলিও এতিয়া আমাৰ ইয়াৰে বহুত ভাল ভাল ছিংগাৰ আছে
উম
বা ডান্স কৰা মানুহো আছে কিন্তু হ'লেও তোমাৰ মানে সিমান খিনি নহয় আৰু যিমান খিনি মানে হ'ব হ'ব লাগে সেইয়ে সেই কাৰণে মানে তোমাৰ সেইয় আৰু এনেকুৱা এটা পৰি চোবে গৈছে কাৰণ এতিয়া নিজৰ অইনতটো নহয় নিজৰ এৰিয়াটোৰ কথাও যদি তুমি চোৱা আমাৰ এৰিয়াত কিমান হয় আমাৰ এৰিয়াতত আজিলৈকে কোনো মানে মেট্ৰিক হক হাই ছেকেণ্ডৰী হক হাই ফাই ৰিজাল্ট কৰিব পৰা মানুহ ওলোৱাই নাই এতিয়ালৈকে
উম
চব মানে যিটো এভাৰেষ্টয়ে গৈ আছে চব মানে তোমাৰ ষ্টাৰ ষ্ট কৰ'বাত ৰেয়াৰলি তাকে ডিষ্টিংছন, মই চাগে শুনাই নাই আজিলৈকে পোৱা, আমাৰ এইখিনিত আমাৰ এইটো এৰিয়াত মানে আমাৰ চুকটোত আৰু মানে এভাৰেষ্ট মানে যোনকেইটা তোমাৰ, অলপ ভালৰ কেইটা মানে ষ্টাৰত থাকে আৰু যোন কিবা মানে তোমাক ফাৰ্ষ্ট ডিভিজন নহলে ছেকেণ্ড ডিভিজন কিন্তু এভাৰেষ্ট তোমাৰ ষ্টাৰতকে বেছি যাবই পৰা নাই মানে সেইকাৰণে আৰু সেইটোৱেও ডিপেণ্ড কৰে অকনমান পৰিৱেশটোৱে
আমি এতিয়া ক'ৰ পৰা ক'ৰ কথা পালোহি ন? মেলাৰ পৰা আহি কি পালোহি হেৰি পিছে কালি মেলাত গৈছিলা নে তুমি কি ললা?
এ মই একো লোৱা নাই। মেলাত, মেলাত মেলাত কি লম কোৱাচোন? মই মানে মোৰ একদম যোৱাৰেই ইচ্ছা নাছিলে খালি মানে সেই সৰু বাাটছা
মই মানে সে বহুত মানুহ হয় যে তাত একো ল'ব নোৱাৰি কিন্তু। তেতিয়াতো সৰুতে বহুত বস্তু তাৰ পিছত মাজতে মানে মেলাৰপা মেলাৰপা বস্তু লয় নেকি বুলি নোলোৱা হৈছিলো কিন্তু আজিকালি লক্ষ্য কৰা কিছুমান সৰু সৰু বস্তু মেলাৰপা লোৱাটো কিন্তু লাভ অলপ কম দামতে ধৰি লোৱা পায়, ধৰা ফুলি হওক আৰু ক্লিপ বিলাক কিমান লাগে? মই আজিকালি খুব মানে মেলাত কলে ক্লিপ বিলাক কালেক্ট কৰো ঘৰৰ মানুহকো দিব নিজেও ম আৰু ন তৎক্ষণাতে আৰু এইবিলাক বস্তু কিন ভাঙিয়ে যায় তৎক্ষণাত পতককে লাগে কিন্তু এতিয়া দোকানৰ পাপা কিনিব গ'লে মানে ভাল কিলি পাপা তাত পঞ্চাশ এশ টকালৈকে লয় কিন্তু মেলা প মানে ধৰি লোৱা চিম্পুলই হওক বা ডিজাইনে হওক দি অলপমান হেৰি থকাাবলাক পঞ্চাশ টকা কিন্তু চিম্পুলত থাকাবলাক তুমি মানে অকনমান লাগি লাগি ধৰি লোৱা বি ত্ৰশ টকাত আনিব বাা ধুনীয়াক
পাৰি পাৰি পাৰিে পাৰিা অ উম কালি পাইছিলো তেনেকুৱা মানে মানে দামেই কৈছে হ'লও ইমানো কিন্তু মানে ভন্টি গৈছিলে লগত তাই ইমান খাজ পচন নহল আৰু এনেও মোৰ মই ইমান ভিৰত মানে আৰু সোমাই চাই থাকিব কব নোৱাৰো মানে মইতো আৰু পোৱালি টো কাৰণেহে গৈছো মই নিজে আৰু মানে মোৰ মাথা বি চাই মানে বহুত এতিয়া এনেকুৱা মানে ভিৰত যাওঁ গৰম উম
মোৰ আজিকালি ভিৰ বুলি নহয় মই অকণমানো মানে ৰ'দত মোৰ মাথা বিষায় গৰমত বিষায় ভিৰত তো এইটোতো ক'বই নালাগে এইটো হ'বই হব বেছি দূৰ ৰাস্তা গ'লে হয় আজিম কলেজত গ'লো সেই আমাৰ এপাৰ্টমেণ্টৰ কেইটামান ষ্টুডেণ্টহে তাৰ মাজতে মানে একো হুলস্থুল নাই একো কথা নাই একে মাথা বিষ হ'ল তেতিয়া মই মাথা বিষ ভালেই পোৱা নাই টেবলেট খাইছোঁ টেবলেট খায়ও মানে মোৰ কাম দিয়া নাই তাকে ভাবিছো চশমা এযোৰহে ল'ব লাগিব নেকি
উম দেখাই পেলাই লোৱা আৰু চিৰো পাৱাৰ ৰিব
উম
তাকে মোৰো মাথাাতো বিষায়ে আছে আজি হ'লেও বোলো তুমি ফোনটোক কৰিলা যেতিয়া মই বোলো কিয়বা কৰিছে
উম উম
উম উম হ'ব দিয়া
অঁ হ'ব দিয়া